অ'।
অ', শুনিছানে মোৰ মাতটো?
অ', শুনিছো, শুনিছো। তুমি শুনিছা নাই মোৰ মাত
অ', শুনি আছো। শুনি আছো হয়।
অ', কি কৰি আছা?
এয়া তোমাৰ একদম গৰম উঠিছে। গৰমত থাকিবই পৰা নাই। তাকে ভাত-পানী খালো খাই বৈ এতিয়া এনে গছৰ তলতে বহি আছো।
অ', আচ্ছা, আচ্ছা। আমাৰ ইয়াত এ আমাৰ ইয়াতো পুৰা গৰ। গৰম মানে বহুত। মোৰ সেই, এতিয়া তোমাৰ। ফেন -চেন লগাই মেলি কাৰেণ্টটো নাছিলে।
অহ।
কাৰেণ্ট আহিছে ত এতিয়া সেইটো কাৰণে অকমান শুই আছো।
অ ঠিকেই আছে বাৰু।
ঠিকে আছে নহয়?
খবৰ খাতি ঠিকেই, ঠিকেই তোমালোকৰ কেনেকুৱা?
আ আমাৰো ভাল, ভাল তাকে সেই কথা এটা নহয় গম পাইছা নাই?
অহ কোৱাচোন।
এই আমাৰ ইয়াত আজি ভাওনা আছে নহয়।
অ।
মানে, এ তোমাৰ এইত এতিয়া বৰসভা আছিলে।
হয়, হয়।
সেই বৰসভালে তোমাৰ গ'লো, গৈ মেলি আহিলোগে এ তাৰপা এতিয়া আকৌ অকণমান দেৰিকে যাম আৰু।
অহ।
তুমি আহিবা, গম পাইছা নাই?
অ হয়, বাৰু যাম, যাম।
ৰাতি মানে ভা ভাওনা আছে মানে।
উম, উম।
তাকে, সেই আজি কালিতো তোমাৰ সেই ভাওনা সংস্কৃতি বিলাক নাইকিয়া
নাইকিয়াই হৈ গৈছে হয়, হয়।
উম তাকে আমাৰ এতিয়া ইয়াত পাতিছে বাৰু দেই।
এতিয়া, ভাওনা বচ টোতো মানে কি হয়, যোনবিলাক নগৰীয়া অঞ্চল সেই অঞ্চল অল বিলাকত আমাৰ যোনটো সংস্হ খেদি। ধৰা ভাওনা হওক গায়ন -বায়ন বা আমাৰ যোনবোৰ খোল -তাল এই বস্তু বোৰ মানে নগৰ অঞ্চলত একেবাৰে চিডিয়ে নোপোৱা হৈছে।
সংস্কৃতিটোৱে হেৰাই গৈছে।
হেৰাই গৈছে হয় এতিয়া ভাওনাখন অ কল ধৰা আমাৰ যোনবোৰ গাঁও অঞ্চল সেই অঞ্চলবিলাকতহে আমাৰ চলি আছে। কিন্তু চহৰৰ অঞ্চলত ধৰা নগৰৰ ফালে যদি তুমি খোল বা তাল গায়ন কথা কোৱা সেইবোৰ বস্তু একেবাৰে বুজি নাপায়।
বুজি নাপায় বুজি নাপায় হয়। আকৌ তোমাৰ সেই আজিকালি ওজ পালিও সেইবাক চিনি নাপায় নহয় গম পাইছে নাই
হয় হয়
মানুহ বিলাক অ মানুহ মানুহ বিলাকে তোমাৰ সেইবিলাক বস্তুবিলাক আচলতে চিনিয়ে নাপায় আকৌ সেইটো কাৰণে তোমাৰ সেই মানে কিছু কিছু ক্ষেত্ৰত মানে তোমাৰ এতিয়া দেখা গৈছে আচলতে সেই আমাৰ যি অসমীয়া ভাওনা সংস্কৃতি সেই ভাওনা সংস্কৃতিটো আছে আচলতে ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে
হেৰাই গৈছে হয়
অ গতিকে তোমাৰ এতিয়া তোমাৰ বেলেগৰ কথা নকওঁ নগৰ চগৰৰ কথাটো নকওঁৱেই তোমাৰ আমাৰ গাঁৱতে তোমাৰ এতিয়া বৰ বৰসবাহ পাতে বহুত মানে দেখিছো কিন্তু তোমাৰ ৰা প্ৰতি ভাওনা চাওনা কিন্তু খুব তেনেকৈ পতা দেখা নাযায়
নাযায় নাযায় হয়
অ আৰু মানে ভাওনা তোমাৰ কি পাতে গম পাইছা নাই তোমাৰ কেৱল অকল প্ৰতিযোগিতাহে পতা দেখা যায় ভাওনা।
প্ৰতিযোগিতা হয় হয়।
অ সেই প্ৰতিযোগিতাত আচলতে যিসকলে ভাও লয় আচলতে ভাউৰীয়া আচ আচলতে সেই সকলে বাকী আজিকালি আগৰ নিচিনাকৈ আমি যেনেকৈ তোমাৰ ভাও লৈছিলো আগৰ দিনত তেনেকৈ আজিকালি আচলতে ল'ৰা ছোৱালী বিলাক কে ভাওঁ চাওঁ নলয় খুব
নলয়ে হয়
অ আৰু আজিকালি মানে কি হয় প্ৰতিযোগিতা বুলি ক'লেহে আচলতে মানুহ বিলাকে ভাও ল'বলৈ ইচ্ছা কৰে গম পোৱা নে নহলে তোমাৰ ভাওনা চাওনা নাপাতেও আৰু মানুহে ভাওৰ ভাওৰ ভাও ল'বলৈ ভাওনাৰ প্ৰতি ইমান ইচ্ছাও নাই
ইশ চাও নকৰে আচলতে কি হয় আমাৰ মানুহ বিলাকে
অ অ কোৱা কোৱা
আমাৰ যোনটো সংস্কৃতি আছে
হয় হয়
অকল পইচা পাতিৰ ক্ষেত্ৰতহে মানে ভাওনা এখন দিবলৈ বিচাৰে বা পইচা দি দিলেহে আজিকালি গায়ন বায়ন পোৱা দেখা যায় চবেই মানে নিজৰ সংস্কৃতিটোৰ বেপাৰ হিচাপে ব্যৱহাৰ কৰি আছে
অ সেইটো তুমি আচলতে ভাল কথা কৈছা। আচলতে সংস্কৃতিটো আমাৰো নিজৰ হয় নহয়? আমাৰ মান মানুহৰ অসমীয়া মানুহৰ নিজৰ সংস্কৃতি হয় নে নহয়? গতিকে মোৰ মতে আচলতে সেই সংস্কৃতিক আমাৰ নিজৰ ভাওনা সংস্কৃতিটোক লৈ আচলতে বেপাৰ বাণিজ্য কৰাত টো আচলতে বহুত এটা লাজৰ বিষয়ে
লাজৰ বিষয় হয়
গতিকে আমি আচলতে সেই তেনেকুৱা আচলতে ভুল কাম বিলাকৰ পৰা আমি বিৰত থাকিব বিৰত থাকিব লাগে
হয়
এতিয়া অ এতিয়া তোমাৰ সেই ল'ৰা ছোৱালী বিলাকেও আজিকালি ভাও ল'বলৈ ইচ্ছা নকৰে কৰে আৰু তোমাৰ সেই চাবাচোন এতিয়া প্ৰতিযোগিতা বুলি কলেহে আচলতে মানুহবলাকে তোমাৰ ভাও ভাও লয় তোমাৰ ইনে ইনে তোমাৰ বিনা কাৰণত তোমাৰ যদি এজন ভাওৰীয়াক যদি পইচা নিদিয়ে তেনেহলে তেওঁ আচলতে ল'বলে অকণো ইচ্ছা প্ৰকাশ নকৰে
নকৰে নকৰে হয়
অ আৰু আজিকালি সেই আগৰ নিচিনাকৈ তোমাৰ ভাওনা বিলাক আজিকালি মানুহে ইমান নেচাই নহয় গম পাইছ ছা নাই তোমাৰ অ তুমি দেখিবা এখন ভাওনা তোমাৰ বাৰত এটা বাজি যোৱাৰ পিছত বাৰটা বাজিলে মাত্ৰ তোমাৰ সেই আধাতকৈ বেছি মানুহ কি হয় তুমি ঘৰ ঘৰলৈ গুচি আহে মানে সেই ভাওনাৰ প্ৰতি তেওঁলোকৰ আচলতে ইণ্টাৰেষ্টটো আচলতে বহুত কমি গৈছে
কমি গৈছে হয়
হয় গতিকে আমি সেই আচলতে আমি ভাওনা সংস্কৃতিটোক আমি ভালকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে হয় নহয় যিহেতু সংস্কৃতিটো আমাৰ নি নিজৰে গতিকে আমি আচল আমিয়ে যদি সেই সংস্কৃতিৰ কথা ভাওনা সংস্কৃতিৰ কথা চিন্তা নকৰো তেনেহলে আৰু অইন কোনে কৰিব।
অইন কোনে কৰিব হয়, সেইটো আমাৰ নিজৰ। সংস্কৃতি, যিহেতু আমি নিজে বজাই ৰাখিব লাগিব। আমাৰ সংস্কৃতিটো যদি আমি নিজে ধৰি নাৰাখো, বেলেগেটো আহি আমাৰ সংস্কৃতিটো ধৰা বুজি নাপ পাব। বেলেগে কৰিব নোৱাৰিব, ভৱিষ্যতে যদি এনেক থকা যায় আমি যদি এতিয়া এখন ভাওনাত প্ৰতিযোগিতা পাতিলেহে দে দেখা গৈছে যে সকলোৱে ভাও ল'বলৈ ইচ্ছা কৰে, তুমি সেইটো কথা উল্লেখ কৰিচাই। এনেকে যদি চলি থাকে। হয়তো ভৱিষ্যতে আমাৰ, সংস্কৃতিটো হেৰাই যা'ব।
এতিয়া তোমাৰ কি হয়, আমাৰ আচলতে ভাওনা সংস্কৃতিটো অলপ হেৰাইছে। কিছু-কিছু ক্ষেত্ৰত। মানে খুব ক'ম। গ'ম পাইছা নাই? ভাওনা সেই মই তোমাক কৈছিলোয়েই‌ ভাওনা আজিকালি তোমাৰ পতা দেখাই নাযায়। আচ আগৰ অ' আগৰ নিচিনাকৈ তোমাৰ ভাও আচলতে ভাওনা নাপাতেই আৰু তোমাৰ আজিকালি ভাওনাবিলাক কেনেকুৱা ধৰণৰ গ'ম পাইছা পইছা নাই সেই তোমাৰ এঘৰীয়া ভাওনা যে সেই যেতিয়া এজন এজন মানুহে তোমাৰ ধৰিলোৱা কিছুমান আ মানে কেতিয়াবা চুৱাওঁতে মেলোতে তেনেকুৱা দিয়ে নহয় তোমাৰ বোলে অ' তুমিয়ে এখন ভাওঁনা অনুষ্ঠিত কৰিব লাগিব। এখন ভাওঁনা পাতিব লাগিব। হয় নহয়? গতিকে সেই ভা' সেই তেনেকুৱা ক্ষেত্ৰতহে আচলতে সেই এঘৰীয়া ভাওঁনাবিলাকহে বেছিকৈ হৈ আজিকালি। বেছিকৈ মানে সেই তোমাৰ সেই কেতিয়াবা কেতিয়াবা হে দেখা যায় বাৰু।
কেতিয়াবা হয়, যি দুই এখন আমি ভাওঁনা দেখি
আগৰ নিচিনাকৈ সমূহীয়া ভাওনাবিলাক নাই মানে, সং হেৰাই গৈ ছে মানে সেই ভাওনাসমূহ।
হয়।
গতিকে তাৰ ওপৰত তুমি কি কবা কোৱাচোন অকণমান।
এতিয়া মানে কি হৈছে আমি যি দুই এখন খন ভাওনা আজিলৈকে মানে এতিয়া বৰ্তমান যুগত আমি দেখিছো, হয় সেই ভাওনাখন প্ৰতিযোগিতা নহলে এক এঘৰীয়া ভাওনা, মানে ছোব ফালৰ পৰা চাব গলে অকল পইচাৰ উপায় এতিয়া আমাৰ অসমত আটাইতকৈ ডাঙৰ যোনখন ভাওনা প্ৰতিযোগিতা হয় সেইখন আমাৰ মাজুলীত অনুষ্ঠিত হয়, প্ৰতি দুবছৰৰ মূৰে আমি মাজুলীত সমূহ অনুষ্ঠিত হোৱা দেখিম, এতিয়া সেই ক্ষেত্ৰত চাবলৈ গলে কিন্তু আমি যদি নৰ ৰমেলি যদি ধৰা প্ৰতিযোগিতা হিচাপে নহয় আমি যদি নৰ্মেলি এখন ভাওনা পাতিবলৈ যাওঁ। যেতিয়া কোনো মানুহে মানে আগ গ্ৰহ নেদেখুৱায়। এতিয়া নিজৰ গাঁওখনতে। ভাওনা পাতিবলৈ হ'লে মানুহবিলাকক মানে মাতি আনিবলগীয়া হয়, বোলে তই এইটো ভাও ল তই এইটো ভাও গাব লাগিব কিন্তু সেই ক্ষেত্ৰত যদি যদি আমি নিজে গাঁওত নিজে নাপাতি যদি বেলেগ এখন ঠাইলৈ আমি প্ৰতিযোগিতা হিচাপে বা আমাক যদি মাটি লৈ যায় বোলে ভাওনা এখন কৰিব লাগে ইমান- ইমান টকা দিম সেই তেতিয়া কিন্তু সকলোৱে নি নিজে আগবাঢ়ি আহি ব বা মোক এইটো ভাও দে মই ভাও গাম।
হয় কাৰণ তেতিয়া আচলতে সেই কথা অঁ পইচা পইচাৰ- পইচা দিয়ে যে তেতিয়া। তোমাৰ সকলোৰে হাতত তোমাৰ পইচা আহি পৰে। তোমাৰ যিহেতু পইচাৰ কথা আছে পইচা পাব। সেই পইচা কাৰণেহে আচলতে সেই ভাও গাবলৈ যায়, হয় নহয়। আৰু তোমাৰ সেই খুব মানে এতিয়াতো তোমাৰ ধৰি লোৱা মাজুলী চাজুলী সেইবিলাকততো ভাওনা ভাওবলাক কিমান ধুনীয়া হয় ভাওনা বিলাক কিমান সুন্দৰ হয়, অঁ তেওঁলোকে আচলতে সেই তেওঁলোকে কিন্তু সেই সংস্কৃতিটো- সংস্কৃতিটো তোমাৰ হেৰাই যাবলৈ দিয়া নাই কিন্তু। তেওঁলোকে ধৰি আছে, অঁ সেই তেওঁলোকৰ নিচিনা অ' তেওঁলোকৰ নিচিনা কিছুমান মানুহে আচলতে এ মানুহৰ জহতে আমাৰ সেই ভ ভাওনা যিটো সংস্কৃতিটো সেটো টিকি আছে, কিন্তু কিন্তু এছামৰ- এছামৰ মতে আও সেই ভাওনাটো আচলতে একো মূল্য নাই ভাওনা মূল্য নাই। এছামৰ মতে দেই, গতিকে আমি সেই তাৰ কথাটো আমি অকণমান ভাবিব লাগে।
লাগে-লাগে, এতিয়া আমাৰ যোনখন ভাওনা সংস্কৃতি এই ভাওনা সংচ কৃতিটো আচলতে প্ৰধানকৈ বজাই ৰাখিছে আমাৰ শংকৰ মাধৱ গুৰুজনাই মানে স্থাপন কৰা মাজুলী সত
হয়- হয়, নিশ্চয়- নিশ্চয়।
বিলাকত মানে খোল, তাল হওক বা ভাওনা হওক, এইবিলাকৰ চৰ্চাটো মানে একদম ননষ্টপ চলিয়েই থাকে সেইকাৰণে হে কিজানি মই ভাবো, আমাৰ সংস্কৃতিটো সেই কাৰণেহে জীয়াই আছে।
সেইকাৰণে যিয়াই আছে নিশ্চয়।
আমাৰ শংকৰ-মাধৱ গুৰুজনাই স্থাপন কৰা সত্ৰ কেইখন।
সত্ৰ কেইখন হয়-হয়, এতিয়া সেই সত্ৰবিলাকত কিমান ধুনীয়া ধুনীয়াকৈ ভাওনা পাতে। আচলতে সেই তাৰ কাৰণ সেই তুমি কলায়ে এতিয়া শংকৰ আৰু শংকৰ গুৰু আৰু মাধ শংকৰ গুৰু যহতেহে মানে শংকৰ গুৰু আৰু মাধৱ গুৰুৱে আমাৰ যিহেতু এইটো ভাওনা অ' ভাওনা হেৰিতটো তোমাৰ প্ৰদান কৰি থৈ গৈছে হয় নহয় অ'। ভাও ভাওনা তোমাৰ। খুটি স্থাপন কৰি থৈ গৈছে সেইকাৰণে। হে আচলতে সেই সত্ৰসমূহত থকা যি সমূহ লোক। যিসমূহ মানুহ আছে সত্ৰত। সেই সকলে আচলতে সেই ভাওনা সংস্কৃতিটো ধৰি ৰখাত আচলতে গুৰুত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গতিকে সেইটো এটা ভাল কথা। আৰু আমি সকলোৱে আচলতে গম পাইছো। নাই সমাজ সমাজৰ মানুহে সেইটো কথাটো অ' ভাওনাৰ বিষয়ে লৈ মেলি অকণমান অ' আলোচনা কৰিব লাগে। ভাওনাসমূহ যে আমাৰ যে সংস্কৃতিটো। অ' দিনক দিনে হেৰাই যাবলৈ বিচাৰিছে। হেৰাই যাবলৈ লৈছে। তাৰ ওপৰত অকণমান গুৰুত্ব দিয়া অধিক ভাওনা সংস্কৃতিো আমি আ আকৌ পুনৰ আমাৰ নৱপ্ৰজন্মসমূহ এক হৈ আমি নৱপ্ৰজন্মই, পুনৰ আকৌ আমি যাতে সেই ভাওনা সংস্কৃতিটো ঘূৰাই আনিব পাৰো, তাৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
হয়-হয় লাগে। দৈনিক
সেইখিনিয়ে আৰু আজি অকমান ভাওনাৰ বিষয়ে তোমাৰ সতে আলোচনা কৰিলো। ভাল লাগিলে তোমাৰ। তোমাৰ পৰাওঁ বহুত জানিব পাৰিলো।
হয়, হয়, উম।
তাকে তেতিয়া আজিলৈ ৰাখিছো অ' দিয়া।
বাৰু হ'ব দিয়া অ'।
অঁ, অঁ, বাৰু।